হেল্লো
অ', কোৱা।
অ', অ
বহুত, বহুত দিন ফোনে নাই যে?
এ নাই অলপ এই - ফুৰা ফুৰি হৈ আছিলে আৰু সেইটো কাৰণে সময় পোৱা নাছিলো।
ব্যস্ত আৰু ন।
এ এনেই আৰু। উম, কোৱা খবৰ কেনেকুৱা তোমাৰ?
খবৰ আছো আৰু আপ ডাউন হৈ থাকে জীৱনৰ - সেইবিলাক আৰু চলি থাকে আছো। ভালে, বাকী আজি বতৰ - টো বহুত ধুনীয়া বতৰ, মানে বাহিৰত মই আহিছো এতিয়া - খোজকাঢ়ি বতাহ ধুনীয়া বতাহ বলি আছে মানে -
অ',।
তোমালোকৰ ফালে কেনেকুৱা?
আমাৰ ফালেও এনেকুৱাই ধুনিয়াই বৰষুণে পৰিব নেকি ইফালে ঠিক নাই। অলপ কলা পৰি আহিছে আৰু।
বৰষুণতো পৰিবই কেইটা দিন মানে পুৰা একদম দবা পিটা বৰষুণ দি আছে।
অ
এতিয়া মানে এই আ আমাৰ ৰুমলৈকে অহা ৰাস্তাটো যে সেই ৰাস্তাটো বহুত পানী খোজকাাঢ়ি ওলাবই নোৱাৰি ত বহুত পানী মানে মোটামুটি ভৰি সোমাই যায় পানীত অ এতিয়া মানে মই যদি ওলাই যাব লাগে বা গাড়ী বা বাইক কিবা লৈ ওলাই যাব লাগিব। নহ'লে মানে খোজকাঢ়ি পানী লেতেৰা পানী ন এইবিলাক নলাৰ পৰা অহা পানী
উম অ তোমালোকৰ সেইডোখৰ অলপ দ আছে ন সেইটো কাৰণে জমা হৈ যায় আৰু।
এতিয়া বেছিকে হৈছে জানা এতিয়া মানে অ ৰাইজ ওচৰৰ মানুহখিনি আইনি আহিয়ে মানে সেই কিবা নলা বনাই দিছিলে যোৱাকালি আজি আকৌ পানী হৈছে ঢেৰ পানী।
অ এনেকেতো দিগদাৰ।
বহুত দিগদাৰ বহুত দিগদাৰ এতিয়া ওল কেনেকে ওলাও সেয়াই ভাবি আছো মই। বাইক খনেই লৈ যাওঁ নেকি।
উম আৰু কথাটোও ভাল নহয় লেতেুৰা পানী।
লেতেৰা পানী সেইদিনাতো মোৰ ফোনটোয়ে পৰি গৈছিলে থেই সেই পানীত। এনেকে জপিয়াই জপিয়াই আহি থাকোতে। অ এতিয়া মোৰ ফোন এ পাৱাৰ বাটানটোৱে মানে কাম নকৰা হৈছে এতিয়া।
অ।
নেয়াহ
ভালকে আৰু চাই চিতি আৰু।
চাই চিতিয়ে ওলাব লাগিব এনেতো ওলাব মনে নাই কিন্তু কিবা লাগ- গা হৈ আছে নেকি বস্তু ৰুমত এ আনিব যাম চাগে। বাকী এই লগৰজন যে আয়ি আহিছে নতুনকে আমাৰ ৰুমত ওচৰত
অ অ।
সি বৰ অশান্তি পাইছে লে পানী হয় নেকি ইয়াত অ অ। বৰ বেয়া জেগাত আনিলি মোক, আহিয়ে পাইছে। অ মোক কৈছে বৰ বেয়া জেগাত আনিলি দেই মোক।
ইমান দিনেতো তোমালোকে পোৱাই নাছিলা।
অ সঁচাকে ইমান দিনে সি নাই ইমান দিনে পানীয়ে হোৱা নাই তেনেকে। এতিয়া আহিছে, এতিয়া দেখিছা অৱস্থা।
উম।
অহ বাকী কোনফালে ওলাই গলা ফুৰিব?
এই অৰুণাচলৰ ফালে গৈছো। সেফালে অ আমাৰ ইফালদি মানে ওচৰতে মানে ইমান ওচৰো নহয় বাৰু অলপ ওচৰে আৰু।
অ।
অ তাত মানে জেগাৰ নাম এটা আছে দেই আলু-আলু আলু বাৰী বুলি আছিলে নেকি? মোৰ ইমান ভালকে মন নাই সেইটোৱে হ'ব লাগে। অঁ, সেইটোৱেই হ'ব লাগে। তাত কি হয় জানানে? তাত যোনখন তাতোতো অৰুণাচলৰ গোটেই সেই বিল, নদী সেইবোৰে আছে ন? ধুনীয়া তাত এখন নদী এনেকুৱা আছে তাত মানে দুটা দুখন নদী মানে একলগ হৈছে মানে দুটা ৰঙৰ নদী। তুমি ধুনীয়াকে দেখা পোৱা
গম পাইছোঁ। ৰঙা নদী এখন যে লোহিত নদী নে কিবা এখন আৰু দিবাং মই শুনিছোঁ কিন্তু ঘটনাটো।
অ! তেনেকুৱা এটা আছে। অঁ তাৰপিছত ধুনীয়াকে তুমি মানে অঁ! ধুনীয়া লাগে মানে দেখি পিনে তুমি ধৰিব পাৰা অঁ এইখন এখন, এইখন বেলেগখন।
অঁ! তেন্তে! তেন্তে ভালেই লাগিব চাগে।
ভাল লাগে, ভাল লাগে এনেকে ঘৰৰ মানুহখিনিৰ লগত গৈছো অঁ একদম ভাল লাগিলে আৰু।
উম! ফটো-চটো উঠিছানে ভালকে?
তুলিছো কিন্তু মানে ভাল আহা নাই বৰ বেছি। অঁ! ফটো কেইখন ভাল লাগিলে মন-চন ভাল লাগে। ফটো কেইখন ভালকে নাহিল ভাল নহল।
হয় নেকি? মোক তথাপি পঠাই দিবাচোন চাম কেনেকুৱা নদীৰ ৰং। মানুহজনীৰ ৰঙত ৰংটো চাম কেনেকুৱা? ৰঙাই হৈ আছে নে নীলাই হৈ আছে।
আহ দিম দিয়া, দিম দিয়া।
ইয়াত জানা ইয়াত পেলালেই এটুপ-এটুপ বৰষুণ। আৰম্ভ হ'লেই আৰু লাহেকে। মই বাহিৰত খোজকাঢ়ি কিন্তু বতাহটো মানে ধুনীয়া বতৰ। এনেকুৱা বতৰত কোনো নাই নহয় থাকিলে মোৰ মানে মন আছিলে বাইকখন লৈয়ে হওক, খোজকাঢ়িয়েই হওক অলপ ওলাই যায় এনেই মনটো ভাল লাগে। এতিয়া এতিয়া খোজকাাঢ়ি যাব নোৱাৰো আৰু বাইক লৈ যাই ভাল নালাগে অকলে। খোজ খোজকাঢ়ি যাবলৈ এই আমাৰ এইটো বিলটো আছে নহয় বিলটো পাৰ হবই নোৱাৰিম। পা-পানী বান্ধ খায় এতিয়া।
উম! চাবা তাতে মাছ‌ও ওলাব।
উম ওলাইছে আমি কাৱৈ মাছ তাৰ পিছত খলিহনা মাছ পৰি আছে খোৱা মানুহ নাই। মানে ইয়াত কোনোও নাই ন আৰু মই মানে অলপ মানে এই বোকাৰ মাছটো অলপ গোন্ধ পাওঁ মই। ইমান বেছি বেছি মানে খাই ভাল নাপাওঁ। এবাৰ মানে আগত এবাৰ ত্ৰিছটা মান মাছ ধৰিলো আমি ধৰি মানে বনালে ধুনীয়াকে দাদা এজনে এই বহুত বেয়া কিবা এটা মই গোন্ধ পাওঁ।
অঁ! তোমাৰ লগত নিমিলে মানে?
মোৰ লগত নিমিলে।
এ কিন্তু সেইটো এটা ফূৰ্তি আৰু এনেকুৱা হেৰি বোকাত মাছ
ধৰি ভাল লাগে কিন্তু এতিয়া কথাটো হ'ল যে মাছ কেইটা মৰিছে চাগে। মৰি এতিয়া মোক মানে দাদাজনে কৈছে তই কিবাকে গোটাবি, মই কি কৰিম মই চোৱা মই নাখাও মাছ মোৰ ধৰিবও মন -' সিহঁতি ধৰিছে এতিয়া মই সেইকেইটাক কি কৰিম? মোৰ একো নাই মোৰ একো দায়িত্ব নাই সেইকেইটাৰ ওপৰত, মোক যোৱাকালি ধুনীয়াকে কৈ গৈছে ক'বাত ফুৰিব গৈছে উলাই আ, লগৰ কেইটাৰ লগত মাছ কেইটা কিবা কৰিবি যি ক'ৰ মানে মই কি কৰিম জানয়ে মই নাখাব বুলি থাকক। পেলাবলৈও মোৰ মানে মাছটো মানে অলপ ধৰিব মানে লধিবও অলপ হেৰি লাগে অশান্তি লাগে উম, বাকী তুমি কোৱা তুমি - তুমি কি মাছ ভা খাই ভাল পোৱা?
মইতো মাছেই চিনি নাপাওঁ কি সোধা মোক মই মাছ মই একো মাছে চিনি নাপাওঁ
উম,
অকল মোৰ মাছৰ ভাল ভাল হেৰি আঞ্জাবোৰ সেইবোৰ খাই খুব ভাল লাগে আৰু।
কেনেকুৱা আঞ্জা টেঙা আলু কি কেনেকে?
মই টেঙা আঞ্জা খুব ভাল পাওঁ, এই শাকে দি হক।
আ, গম পাইছো।
বিলাহী দি খুব ভাল লাগে মোৰ
উম,
বহুত ভাল লাগে মানে এতিয়া কওঁতে কওঁতে মানে মুখত হেৰি হৈ গৈছে মোৰ। অ', বিৰাট ভাল লাগে।
আৰু তুমিতো মেইনলি পাস্তাহে ভাল পোৱা পাস্তা বনালা নে নাই?
পাস্তা কালি বনাইছিলো দেই তাৰপিছত কি ক'ম বহুত এফাৰ্টচ দিছিলোঁ বহুত - বহুত, দিছিলোঁ। বহুত বেছি দিছিলোঁ। তাৰ পিছত লাষ্টত গৈ থৈ অলপমান খাই থৈ দিলো, এতিয়া ফ্ৰিজত সোমাই দিছোঁ।
জ্বলি গ'ল নে কি কেনেকে বনাইছিলা মানে কিয় নহ'ল গে?
ঠিকে হৈছে নাজানো কিয় হাঁ মোৰ খাব মন নগল এ নে মোৰ পেট ফুল হৈ আছিলে নাজানো মানে কি হ'ল খাব ইমান টেষ্টটো বেয়াও হোৱা নাই মানে এই যেনেকে যে আমি বাহিৰত খালে যে কেফে চেফেত খালে যে সেই যোনটো হোৱাইট পাস্তাটো ন'
উম,
সেইটো সেই তেনেকুৱাই টেষ্ট পাবা তাতকে অভিয়াচলি কম পাবা
উম,
কিন্তু তেনেকুৱা নিচিনাই হৈছে বাট নাজানো কিয় মোৰ মন নগ'ল।
তে আজি খোৱা ফ্ৰিজত যদি থৈ দিছা।
নাজানো।
আৰু এটা বস্তু হয় তোমাক মই কওঁ সেই বস্তুটো বস্তুতটো মানে কি হয় যেতিয়া নিজে বনাও ন! মানে বহুত আমি আশা কৰি থাকো হা। নিজে মই যে তুমি যে কেতিয়াবা মই ৰান্ধিলে যে কও হেই কেনেকুৱা বা হৈছে? ইফালে ভালো হ'ব পাৰে হা বস্তুটো। বেলেগ এজন মানুহে খাই - সোৱাদ পাব বাত কিন্তু মানে মই নিজে সেইটো খাই মানে চেটিচফাই নহওঁ। কিয় মানে মোৰ লাগে যে, আৰু ভাল হ'ব লাগিছিলে এই বস্তুতটো। আৰু বেছি ভাল কে ইমান ইমান ইমান এফৰ্টচ দি যদি এনে কোৱা হৈছে, নিজৰ ওৰত বহুত বেয়া লাগে যে এ কি বনাইছো? সেই বস্তুটো হয় কিন্তু খানা বনালে, মই সেইটো মানে অনুভৱ কৰিছো।
সিটো বস্তুটো হ'ব পাৰে দেই মোৰ লগত মিছা নকওঁ। মানে বহুত আশাৰে বনাইছোতু।
অঁ, তুমি বিচৰা ধৰণে নহল যিট যিটো মানে তুমি ভাবিছিলা যে অ এনে - কুৱা এটা বনাম।
উম, মই মানে পুৰা একদম - পোৰা কৃমি হৈছে কৃমি কিন্তু মই মানে বো - বেলেগ লেবেলৰ কৃমি এটা ভাবি আছিলো মই এ অ' হেয়াই - মাও মোক দেখি আছে কি বনাই আছো, মায়ে মানে মোক কৈছে এইবো - কি বনাই আছ তই? উম, তাৰ পিছত কিন্তু মই ভাবি আছিলো মাক মই ক'ম যে পিছত আকৌ টেষ্ট কৰি চাওঁ বুলি নকবা আকৌ নিদিও আকৌ খাব তাৰপিছত মই মাক দি দিলো খাই থাকা তুমি।
উফ, ৰা অও এতিয়া বৰষুণটো পেলালেই ইয়াত আৰু - মেছেজ আহিছে ধেৰকণী আহিব বুলি ৰাত কো ইফালে - কোনো নাই অশান্তি লাগে ঢেৰকণী মাৰি থাকিলে ইয়াত।
এ এ খাবা এ হেই ছেই কৰি থই দিবা। চাৰ্জ তাৰ্ত।
কি কৰিম? চাৰ্চ কৰিম ৰ'বা এইটো - এতিয়া ওলাই যোৱাতোহে বৰষুণে পেলালে অ শুনা মই তোমাক - পিছতকে কৰি আছো দিয়া। ৰাখা ৰাখো ফোনটো পিছত কৰিমা আ।
ঔকে, ঔকে।
আ, অ।